অঁ কোৱাচোন, আছো এনেই তুমি কি কৰি আছা?
খবৰ পাতি ভাল
হা অ অ ভাল তোমাৰ ভাল আছে
উম কব গ'লে মোৰো ভালে আছে। চা টা খালানে?
অহ খালো, তুমি?
ময়ও খালো তোমাৰ ফালে গৰম কেনেকুৱা?
গৰমটো ঠিকেই আছিলে ইমানো গৰম নাই আজি। ভাল বতৰ আছিলে আজি।
ক'বাত ফুৰিব গলা নেকি আজি?
যোৱা নে? এনেই মাহীৰ ঘৰৰ ফালে গৈ -ছিলো দিনত এইটোৱে আৰু। তুমি ক'তবা গলা নে?
এ মই যোৱা নাই বাৰু আজি ঘৰতে আছো তেনেকুৱা এনেকুৱা বতৰ ভালে আছিলে। এনে অ আজি অলপ কলেজৰ বিষয়ে কথা কথা পাতো দিয়া।
অ অ দিয়া দিয়া কোৱা আৰু কলেজত
তুমি কলেজেতো সদায় যাইক ভাল পাইছে নে?
হয় হয় মানে ভাল পাইছিলা নহয় মই ভাল পাওঁ আহ এতিয়াও মানে কলেজ যাবলগীয়া হলে মানে। অ মানে সদায় যাও আৰু ক্লাছ হয় নহয় আমাৰ চ' ভাল লাগে আৰু। কলেজ যাই পিলাই।
অ।
আ ক্লাছো হয়। লগ বিলাকো আহে, আহে আৰু মেম বিলাকো বহুত ধুনীয়া ধুনীয়া ভালকে বুজাই আৰু আমি বুজিও পাওঁ হয়। হয় বুজিও পাও আৰু
বেছিকে তোমাৰ কলেজৰ কি ভাল লাগে?
অ বেছিক কলেজত
অ তোমাক বেছিকে ভাল লগা কি বস্তু
লাইব্ৰেৰী।
লাইব্ৰেৰী ভাল লাগে তোমাক।
আমাৰ কলেজৰ লাইব্ৰেৰীখন ভাল আছে। আ তাতে যাই থাকো মানে লাইব্ৰেৰীত বহুত মানে নতুন নতুন কিতাপ বোৰ আহে। আৰু হয়। তাতে মানে বহুত ধৰণৰ কিতাপ বিলাক সাধুক ক কথাবিলাক থাকে। এইবিলাক পঢ়ি পেলাই ভাল লাগে। আৰু অফ পিৰিয়ডত উম আমি যাওঁ আৰু চবে লগ মিলিকে চ তাত
পঢ়িছা যিহেতু তোমাক সাধু কথা পঢ়িকে তোমাক ভাল লাগে বুলি ক'লা ন। তুমি এনেকুৱা কি সাধু কথা পঢ়িছা যে তোমাক আজিও পঢ়িকে তোমাক ভাল লাগে।
আহ এইটো হয় হয়। মানে ইমান ধুনীয়াকেতো মনত নাই। এটাতো মনত আছে মানে তাৰ হেডলাইন টো বুঢ়ী আয়ৰ সাধু বুলি কে
হয়-হয়।
অ' এইটো এটা বুঢ়ী মানুহ আছিলে হয় ইমান ধুনীয়াকে এইটোতো মই সৰুতে পঢ়িছিলো আৰু ইমান মনত নাথাকে। থাকে নহয় আজিকালি আৰু কিবা-কিবি, কিবা- কিবি বুৰঞ্জী কৰন্তে কৰন্তে আৰু মানে এ এবাৰ পঢ়ি এবাৰ চালে মানে মনত পৰে এইটো বেলেগ কথা। অ' এনেকা মানে বেছি যি ৰসৰ সৰাকে মনত নাই আৰু অহ এইটোৱেইে আৰু হয়। অ' এইটোৱে মানে বুঢ়ী আইৰ সাধুতটো অলপমান মানে এইটোয়ে মনত আছিলে, সৰুতে পঢ়িছিলো এইটো আৰু হয় এইটো এটা হিন্দীত আছিলে, ভক্তি মৌচি এ কৈকে মানে অ' এইটো কাহাৱতো আছে চাগে অ' চ-চ চুহে মাৰ খা গৈ। আৰু আই ৰাম নাম। ছাল অওকে এনেককা টাইপ বৰ আছিল মই ক'ব পৰা নাই। মানে আ হাজাৰ হাজাৰ যাৰ গি এ আহ কি কয় উম নিগনিবিলাক মাৰি কে খাইছে। আৰু মানে অহ মানুহৰ ওচৰত মানে অহ প্ৰভু ৰামৰ অহ হেৰি কি কয় চাদৰ অৰিপ অ' হয়। অৰি, উৰি পেলাই। আ ৰাম নাম। ৰাম নাম, ৰাম নাম সেনেকা কৰি পেলাই যায় মানে এনেকাই আছিলে আৰু কাহানিটো। অ'। তিন ম চি হলগ
অ মানে ভক্তি মানে ভক্তি দেখাইকে মানে অ মানেকৰে পাপ আৰু দেখাই ভোক হয় খাদ মিনিং এনেকুৱা হয় ন? অ গোটটো আজিকালি মানুহৰ সেইটোয়ে আৰু
হয়।
দেখা এটা হয়নে?
অ। এ এইটো কাহত আছে না আ দি হথী কে দেখনে কি দাঁত এক হে
খানেক দ অ একে সেইটো এইেইবোৰ আগৰ মানুহ কোৱা কথাবোৰ আহ ঠিক কৈছিলে মানে!
এতিয়া বুজি পাই আছো আৰু তাৰ মিনিং বিলাক।
অ। হয় হয় আগৰ মানুহে এনেকুৱা কথা ত আগৰ মানুহে কথাবোৰ কৈছে। ঠিক কথা কৈছিলে! যি কথা হয় সেইটো কথা কথা কৈছিলে। দ নহয় টো পোৱা নাই বাৰু তুমি? অ এনে বৰ্তমান তুমি ডেইলি কলেজ যোৱা নে?
অ এতিয়া বৰ্তমানতটো আমাৰ পৰীক্ষা চলি আছে। অ এতিয়া মানে পৰীক্ষাৰ কাৰণে ণো যোৱা নাই তাৰ আগতে ক্লাছ ব হৈ আছিলে কৈছিলো মই অ আমাৰ ফাইনেল পৰীক্ষাত। চলি আছে।
কিহৰ পৰীক্ষা আছে ফাইনেলটো চলি আছে কিহৰ?
অঁ, মই ম কি কয় বি কম ফর্থ ছেমত আছো এতিয়া মানে এতিয়া বি কম ফৰ্থ ছেমৰ পৰীক্ষাবিলাক চলি আছে।
অ', অ', এক্জামবোৰ কেনেকা ভাল হ'ল নে?
অ', অ', ভালে গৈ আছে অ টিচাৰ্চ বিলাক ইমান ষ্ট্ৰিক্ট আছে। অ মানে অলপমানন হয় হয়। এ অলপমান মূৰতো ইফাল ইফাল লৰ চৰ কৰিলে মানে গালি দিয়ে হয়। কৰি জিউৰি থাকে আৰু। ভয়ে লাগে যেনেকা মো কে কৈ আছে নেকি এনেকা লাগে আৰু।
অঁ তোমালোকক পঢ়িবৰ কাৰণে সময় দিয়া নাছিল নেকি পঢ়া নাছিল নেকি ক্লাছ কৰিছিল নে, ন কৰা নাই?
হয় হয় কৰিছে আ আমি মানে আমাৰ ক্লাছত অ তিৰাশী জন ছাত্ৰ ছাত্ৰী আছে। আ তাৰে মাজ য'ত মানে অ কেতিয়াবা পাঁচ জন কেতিয়াবা ছয় জন কেতিয়াবা সাত জন কেতিয়াবা চাৰি জন কেতিয়াবা দুজন কেতিয়াবা মই অকলেও ক্লাছ কৰিছো এনেকা ষ্টুডেন্ট বিলাক আহে মানে। আৰু মানে বেছি মানে ছাত্ৰ ছাত্ৰী সকলে নাহেই বেছি ভাগ। আৰু কিছুমান জা কামো কামো কৰে আৰু কিছুমান এনে ক্লাছৰ মানে কলেজ আহিলেও মানে কিছুমানে ক্লাছ নকৰে এনেকাও ছাত্ৰ ছাত্ৰী সকল আছে আহ বেছিভাগতো ক্লাছে নকৰে আৰু অ তথাপিও আমি কৰিছিলো কি কিছুমান হয় কে আ মেম হেনতে ক্লাছ কৰাইছে ভাল আছে মেম হেনতে এতিয়া আমি ডাঙৰ হৈ আছো ন ত' আমি নিজে বুজিব লাগিব আমাক ক্লাছ কৰিব লাগিব এটড কৰিব লাগিব ন পাছত যাইকে আমাক মানে অ ভবি যাইকে আমাৰ ভাল হয় এইবিলাকো আমি নিজে বুজিব লাগিব ন এতিয়ও কও কি যাতে আমাৰ আমি ক্লাছ কৰিব লাগিব যে আমি ক্লাছত যাইকে বুজো ধুনীয়াকে ন আমাৰ কাৰণে ভাল হয়। আৰু তুমি মানে তোমাক কলেজ ভাল লাগে নে নালাগে?
কলেজ তো ভাল লাগে অ', কলেজ আহ এনে সদায় যাওঁৱে তুমি কলেজ লাইফটো কেতিয়াও পাহৰিব নোৱাৰিম। যিটো যিহেতু মেমৰি হৈছে।
তোমাৰ কলেজত এছাইনমেণ্টবোৰ দিয়ে নে?
হয় হয় আমাৰ কলেজত মানে এই এচাইনমেন্ট বিলাক দি থাকে আমি কৰো মানে মোক যিমান দিছে আজিলৈকে মই কৰিছোও। অ আৰু বেছিভাগে কৰে আমাৰ মানে কলেজত। অঁ, তোমাৰ কলেজত
অ', আমাৰ কলেজে এচাইমেন্টবোৰ দিয়ে আৰু তোমাৰ এচাইমেন্টোৰ বনাই ভাল লাগিছিল আগৰ পৰা এছাইমেটবোৰ ব ধেৰ এচাইনমেণ্টবোৰ আমি বনাইছিলোঁ। আৰু নকবা আৰু বহুত ভাল লগা আছিলে দিনবোৰ কেতিয়াও পাহৰি নাযাওঁ। তুমি এনে কলেজৰ বেছি ভাল লগা বস্তুটো কি আছে?
অ' মই কলোচোন লাইব্ৰেৰী বুলিকে।
লাইব্ৰেৰী আৰু তুমি কলেজৰ ব্ৰেক টাইমত কি কৰা?
অ' বেছিভাগ আমি কলেজৰ ব্ৰেক টাইমত আমি চব লগ মিলি হয়কে আৰু আমি মেল পাতি কে বহো আৰু কিনো কৰিম ন।
হয় হয়।
হয় বেছিভাগ চবে মেল পাতো আৰু কিবা কিবি কথাবিলাক ওলাই ন। অ' ভাল লাগে যেতিয়া সময় পাওঁ আমি লগ মিলা ফ্ৰেণ্ডৰ লগত কথা পাতিবৰ কাৰণে অ' কেতিয়াবা পঢ়া শুনাৰ সেই আৰু আলোচনা কৰো। এনেকাই হয়। ঘন্টাটো এঘন্টাই দিয়ে অ' খালি টাইম মানে নে। অ' তাৰ পাছতটো মানে ক্লাছে হয় আৰু।
অ'।
ক্লাছতে যাও অ' আৰু কি কয় হয় হয়।
অ'।
তোমালোকৰ মানে ক্লাছটো ডাঙৰ আছে নে সৰু আছে তোমালোকৰ ক্লাছ বোৰ?
আমাৰ ক্লাছত টোতেল ছেভেন্টি ষ্টুডেন্ট আছিলো। এতিয়া ষ্টাৰ্টিঙৰ পৰা আছিলো যেতিয়া গ্ৰেজুুৱেচনলৈক কি আহিলো তেতিয়া ফিফটি টু জন হৈ গ'লো। ভাৱা আমাৰ আমাৰ বিশ জন কমি গ'ল, ওঠৰ জন কমি গ'ল। যেতিয়া গ্ৰেজুৱেচন আহোতে আহোতে কিছুমানে বিয়া পাত তিলে কিছুমানে পলাই গ'ল কিছুমানৰ তোমাৰ ধৰা ফেমিলি প্ৰব্লেমৰ কাৰণে পৰিব বাদ দিল কিছুমানে জব কৰিব গ'ল কিছুমানে এডমিন আকৌ বেলেগ কৰ্চ কৰিব ধৰিলে। তেনেকুৱাকে মানে শেষ হৈ গ'ল আমাৰ গু আৰু আমি এই ফিফটি জন আছিলো যিহেতু ফিফটি টু জন। আহ। যিহেতু আমি ভালকে ক্লাছ কৰিছিলো। আৰু আমি এ একদিন যিহেতু চেভেনটি ষ্টুডেট ক্লাছ কৰা নাই। এইটো ৰেকৰ্ড নাই।
মানে অ আম ফাৰ্ষ ইয়ৰ ছেকেণ্ড ইয়াৰটো আমাৰ বহুত ষ্টুডেন্ট বিলাক আছিলে। কৰিলো ক্লাছ বিলাকো তাৰ পাছত যিমান যিমান ক্লাছ বোৰ বাঢ়ি গল আৰু ইমান ইমান, মানে আৰু কি কয়, ছাত্ৰ ছাত্ৰী বিলাক আহিব বন্ধ কৰিলে ছাত্ৰ ছাত্ৰী বিলাকতো আছে বহুত, আছে বাত ক্লাছ নকৰে।
হয় নেকি আহ।
ঠিক আছে দিয়া আজিৰ কাৰণে হয় অ দিয়া।
অ অ বাই বাই।